অ' মোৰ মোৰ আৱাজটো যাই আছে ন?
অ', আহিছে দিয়া কোৱা।
অ', অ'। ভালে আৰু, মানে ভাল মানে ইমান ভাল নহয় আৰু মানে মজলি আৰু মাজত আৰু। বাকী তোমাৰ, তোমাৰ কেনেকুৱা খবৰ?
মোৰতো ঠিকে আছে ৰ'বা, ইমান ভালো নহয় বেয়াও নহয়, তেনেকুৱাকে চলি আছোঁ।
অ', অ', অ'। বাকি তুমি গা ভাল পালা, তোমাৰ যে কেইদিনমান লগে গাতটো বেয়া আছিল? উম? গা ভাল পালা, তোমাৰ যে এ বেয়া জ-জ্বৰ উঠি থকা বুলি কৈছিলা, গা ভাল পালা?
অ', অ'। ভাল পাইছো ৰ'বা মানে, এই সিদিনা মানে বৰষুণত মানে ভুগিছিলোঁ বেয়াকৈ টো অলপ মানে জ্বৰ উঠা তেইপ হৈ গৈছিলে।
এই এতিয়া বৰষুণত গা ভিজিলে হ'বইে জ্বৰ উঠা টাইপ হ'বইে অলপ।
উম' একদম মানে ঠাণ্ডা লাগি গৈছিলে
উম, হ'বয়ে। বাকি ঔষধ চঔষত খাই থিক কৰিলে আৰু?
অ', ঔষধ খালোঁ সেইকাৰণে অলপ মানে এতিয়া ভাল পাইছোঁ অলপ।
উম, উম। ঠিকেই আছে। এতিয়া কি কৰি আছা, কিবা কৰি আছা নেকি?
কি কৈছা? নাই বৰ্তমান কৰা নাই ৰ'বা একো, তুমিনো?
অ', নাই ময়ো এনে কৰা একো কৰা নাই আৰু ঘৰতে বহি আছোঁ। ভাবিলোঁ এনে বহি আছোঁ ফোনে কৰোঁ আৰু, খবৰ খাতিয়ে লওঁ আৰু।
অ', বহুত দিন মানে কল কৰা নাছিলোঁ বিজিয়ে হয় থাকোঁ এতিয়া আৰু চবে।
তাকে মানে কলেজ শেষ হোৱাৰ পিছত দেখাই নাই দেখা পোৱা পোইয়ে নহয়।
তাকেতো কলেজ ইমান দিন গুচি গ'ল ন তিনি বছৰ?
উম, তাকে। বহুত জল্দি গূচি গ'ল, তিন বছৰটো এবছৰ যেন লাগে এতিয়া।
অ', তেনেকুৱা চলি গ'ল মানে।
উম, তাকে ফে-ফেয়াৰউৱেলত মই যাব নহ'ল যে লগে নাপালোঁ।
অ', ফেৰৱেলত তুমি নাহিলা, আহিব লাগিছিল। ইমান ভালে লাগিছিলে ফেৰৱেলত।
তুমিচোন গম পোৱা সেইদিনা মই গ'লে চিটি মানে অৱস্থাটো অলপ বেলেগ হৈ গ'ল হয় সিদিনা।
গম পাইছোঁ বাৰু কিন্তু আহিলে ভাল লাগিল হয় এইবাৰ লাষ্ট টাইমৰ কাৰণে। চবে কৈছিলে
তাকে ময়ো এইটো মিছ কৰোঁ যে কিয় নগলোঁ মই কাকোৱে লগ নাপালোঁ লাষ্ট টাইম। লাষ্টত এতিয়া কাকো টো ল'গে নোপোৱা হলোঁ।
লগ মানে কি আৰু লগ পাবা কিন্তু মানে অলপ টাইমটো মিলাওতে এতিয়া চবৰে তান হৈ যায়।
অ', সেই চবে অলপ মানে সময়ে-সময়ে ব্যস্ত হৈ গৈছে কিছুমান জাগা, কিছুমান এ টো কামেই বিচাৰে কামত সোমোৱা দেখা পাইছোঁ আৰু কিছুমান দিছে যে।
মানেতো মানে কাম কৰিছে আৰু কামতটো এতিয়া আৰু কৰিবই লাগিব, এতিয়া আৰু চবো এতিয়া ম ঘৰৰ নহয় ন এতিয়া।
উম, সেইটোও হয় মানে কিবা এটা কৰিবই লাগিব মানে।
অ', অলপ কিবা এটা কৰি কিনে চাইডে-চাইডে এতিয়া কৰিও থাকিব লাগিব পঢ়িও থাকিব লাগিব সনেকুৱাকে আৰু।
উম। তাকে। তুমি কিবা চাইছা নে নেকিয় কাম চামৰ কিবা পঢ়া শুনা কিবা?
অ', মই চাই আছিলোঁ মানে গোটেই ফুল টাইম কাম তেনেকুৱাকে চোৱা নাই কিন্তু অলপ পঢ়াটো চাই থাকিব লাগিব ন? তেনেকুৱাকৈ চাই আছিলোঁ কাম।
অ', সেইটো মানে দিনৰ খৰচটো ওলোৱাকে ন? তোমাৰ কিবা এটা, অ'। কিবা এটা চাউন তো আহে তোমাৰ কিবা এটা জোৰকে চাউন এটা আহি আছে।
অ', এইয়া ফেন চলি আছিলে সেইটো চাউণ্ড নেকি?
অ', হ'ব পাৰে অ', এতিয়াই ভালকে আহিছে অ'।
অ', অ'।
বাকি ভাত চাত খালা নে নাই?
ভাত খালোঁ ৰবা তুমি?
ময়ো খোৱা নাই অলপ দেৰিকে খাম আৰু আজি অলপ মায়ে ভাতটো বহাতে দেৰি হৈ গ'ল যে সেইকাৰণে খাম আৰু এতিয়া।
মই অ', আমাৰ মানে অলপ জলদি ভাত বনাইছিলে আজি।
অ', অ', অ'।
দেওঁতা মানে অলপ জল্দি ওলাই গল ন সেইকাৰণে।
অ', হ, কামত গৈছে ন?
উম, কামত অলপ জলদিওলাই গ'ল আজি সেইকাৰণে।
ঠিকে আছে আমাৰ দেওঁতা দিনত নাহে বাৰু আমি তিনিজনে থাকো, দুপৰীয়া।
অ', কিন্তু দেওঁতাই লৈ যাই চাগে টিফিন?
অ', টিফিন লৈ যায় ৰাতিপুৱা বনাই টিফিন টো লৈ যায় দোকানতে খাই আৰু, মানে আহি থাক টান আৰু ইমান দূৰৰ পৰা আহা আৰু ঘৰ আৰু যোৱা।
তাকেতো টাইমতটো যায় আৰু কষ্টও হয়।
উম, আৰু মানে এই বস্তা চস্তা বোৰ ওলোৱা চোলোৱা বহুত টান পায় মানে হেৰীবোৰ।
অ', অ', এই দোকান ন, দোকানৰ বস্তু বিলাক আৰু হামুৰা আৰু ওলোৱা।
উম, সেইকাৰনে আৰু।
উম।
বাকী ক, তই ওলাই যোৱা নাই নেকি মানে এই বন্ধৰ কেইদিন?
তাকেইেতো অলপ মানে যাম-যাম বুলি ভাবি আছোঁ, কিন্তু মানে সবোৰে টাইমতটো মিলা নাই মানে।
অ', অ', সেইটো হয় বাৰু সময় নিমিলে আজিকালি।
অ', তাকেইতো সময় মানে নিউলাই হৈ গৈছে চোন।
অ', এই মইও কতো ওলাই যোৱাই হোৱা নাই। উম, মানে যেতিয়াই বিচাৰোঁ তেতিয়াই উলাই যাব পাৰিছিলো একো মানে কলেজটো ক্ষতি কৰি দিলোঁ।
অ', অ', আছিল এতিয়া আৰু টো এতিয়া নহয়ে আৰু তেনেকুৱা।
অ', এতিয়া আৰু ওলাবলে চুতি ল'ব লাগে আৰু চবে।
নোলোৱাই হৈ গৈছে এতিয়া আৰু।
তাকে। মানে তোমাৰ আজি মই বি কেই টাৱাৰ তোমাৰ যে ইস্কুটিখন যে অলপ বেয়া হওঁতে তুমি যে মেকানিক মেকানিক জন ভাল নে? তুমি চাৰ্ভিচ চেন্টা দিছিলা?
কি কলা?
মানে তুমি যে স্কুটিখন যে এদিন অলপকে বেয়া হোৱাতে তুমি যেন ভাল বুলি কৈছা তুমি চাৰ্ভিছ চেণ্টাৰৰ দিছিলা নে বোলোঁ? কেল মেকানিকক দেখাইছিলা?
উম অ' সময় দিনটো চাৰ্ভিচ চেন্টাৰত নগলো মই। মোৰ এটা লোকেল মেকানিক আছে মানে চিনাকি মানে একদম ভাল আৰু তাকে দেখাই দিলোঁ। পইচাও ইমান নাছিলে, চাৰ্ভিচ চেণ্টাৰ
কত?
চাৰ্ভিচ চেন্টাৰত মানে বহুত খোজা খুজিল হয় জানাই চোন। ত সেইকাৰণে মই লোকেল মেকানিককে দেখাই দিলোঁ আৰু। সি ভালে ন সেইকাৰণে তাকে দেখাই দিলোঁ আৰু।
অ', অ', মানে তোমাৰ মানে কি প্ৰব্লেম হৈছিল নু স্কুটিখনৰ?
স্কুটিখনত মানে এই মবিল টো যে মবিল থাকে যে মবিলৰ চকেটটো মানে ভাঙি গৈছিলে।
অ', অ', অ'।
মানে মবিল মানে বহুত চলাই আছিলো ন মোৰ স্কুটিখন মবিল চেকে কৰা নাছিলো মানে মবিল মানে একদম নাছ ছিলে ত' মানে বেয়া হৈ গৈছিলে মানে ফাটি গৈছিলে এইটো।
অ', মানে আমাৰো মানেই স্কুটিখন মানে কি হ'ল মানে এই দুসপ্তাহ মান হ'ল চাৰ্ভিচিং দিয়া মানে। মানে ভালকে ঠিক কৰিব নাজানেনে জানো, মানে নতুন- নতুন কিছুমান অসুবিধা হৈছে তোমাৰ ভাবিলো তোমাৰ চিনাকীজনকে দেখাই দিওঁ, তেনেকুৱা ভাল নে বেয়া মানুহ সেইকাৰণে সুধিলো আৰু।
মানে স্কুটিখন মানে চাৰ্ভিচিং দিলো দুই সপ্তাহমান আগতে মানে, কিন্তু ছাৰ্ভিচিং দিয়াৰ পিছত মানে তেওঁলোকে চাগে কিবা মানে গণ্ডগোলে কৰিল নেকি নতুন-নতুন মানে অসুবিধা আহি আছে। ভাবিলো তুমি দেখুৱাজনকে দেখাই দিওঁ নেকি তেওঁক ভালকে ঠিক কৰিব পাৰে নেকি আৰু।
অসুবিধা মানে কিবা হৈছে নে কি।
মানে ৰাতিপুৱা মানে হেৰি দিলে মানে ভালকে ভালকে মানে স্পীডটো নলয়, সেইকাৰণে আৰু।
নতুনটো মানে মিছ থাকে ন।
উম, উম, মানে পেট্ৰলটো চাগে ইঞ্জিনত প্ৰপাৰ নামাৰে চাগে, মানে স্পীডটো বহুত দেৰিক মানে লয় মানে।
এইয়া মানে ৰেচ টো কিবা হ'বও পাৰে জামো হ'ব পাৰে, সেই কাৰণেও হ'ব পাৰে।
উম, নাই মানে চাৰ্ভিচ চেণ্টাৰত দিছিলো ন, তেওঁলোকে মানে সেইটো খুলিছিলে মানে। সেই খুলি পেলাই কিবা গণ্ডগোল কৰিলে নেকি সেইটো, সেইকাৰণে ভাবিলোঁ।
অ', সেইটোও হ'ব পাৰে নহ'লে পানী জমা হোৱা কাৰণেও হ'ব পাৰে মোৰ মতে আৰু এতিয়া। হ'লেও দেখাই লোৱাতোৱে ভাল আৰু দেখাই ল'বা মানে দেখাই ল'বা যদি
অ'।
উম, উম, তাতে লাগে আৰু মই নাম দি দিম আৰু তোমাক।
যদি ভাল হয় মানে ভালকে ঠিক কৰে ন তেওঁ।
টো ভালকে ঠিক কৰে মা এ ছয়মাহ মানৰ পৰা তাকে দেখাই আছো।
অ', অ', মানে তোমাৰ পৰা এই ঠাইতো মানে স্থানটোৰ এই লোকেচনটো লৈ পেলাই এদিন দেখাই দিব লাগিব আৰু এইকেইদনৰ ভিতৰতে বেছি বেয়া নহওঁতে আৰু।
অ', সেইটোয়ে আৰু এনেকে চলাই নাথাকিবা নহ'লে আৰু বেয়াই হৈ যাব আৰু ৰেষ্ট কেবলটো।
তাকে মানে পিছলৈ যদি আৰু অলপ বেয়া হৈ যায় বেছিয়ে খৰচ যাব এনেকে ঠিক তেনেকে ৰখি থাকিলে মানে। এতিয়া কমতে দেখাই লৈ বেছি ভাল আৰু।
উম, বাকী তেনেকুৱাকে আৰু দেখাই ল'বা আৰু নহ'লে আৰু মেচিন বস্তু নহয় বেয়া হৈ যায় জল্দি।
বাকী তোমালোকৰ ঘৰৰ পৰা কিমান দূৰ সেই দোকানজন।
ইমান দূৰ নহয়, এ দুই কিলোমিটাৰ মান হ'ব চাগে।
অ', বেছি নহয় মানে তোমালোকৰ সেইখিনি যে তোমাক তোমাৰ পৰা লোকেল একেলগে যাব পাৰিম আৰু সেইখিনি।
অ', ম মোক কৈ দিবা আৰু তোমাক একেলগে লৈ যাম আৰু।
উম, উম, তাকে।
পাৰিম এতিয়া।
উম, বাকী এনে একো মানে‌ কম্পি মানে তোমাক ভাবিছিলোঁ যে কম্পিউটাৰ ক'ৰ্ছ এটা ল'ব কাৰণে সুধিম নেকি দুজনে একেলগে কৰো কমতে হৈ যাব অলপ, যদি ডিছকাউণ্ট দিয়ে আৰু।
অ', আৰু দুজনৰ লগ আছ মানে সিহতেওঁ মানে এই আগষ্টৰ এক তাৰিখৰ পৰা।
অ', পি জি দি চি এ টো এবছৰৰ আছিল ন?
অ', সেইটো এক বছৰে আছিলে।
অ', তেলী চিলি শিকাইছে তাতেউ?
উম, তেলী, যাভা, মানে চব শিকাই আৰু। জি সেই কাম বোৰ।
উম, ঠিকে আছে সেইবোৰ মানে লাগে আজিকালি কামত সোমালে সেইটো ভাবিছিলোঁ শিকো নেকি একেলেগে, শিকা নাই যিহেতু?
অ', সেইটোৱে। শিকাতোতো শিকিব পাৰিবা ৰ'বা কিন্তু প্ৰেক্টিচ নকৰিলে আৰু পাহৰি যোৱাই যায় মানে এতিয়া যদি তুমি শিকা কৰি আছোঁ।
উম, সেইটোৱেই মানে মোৰ ঘৰত কম্পিউটাৰ নাই যে মানে শিকা প্ৰেক্টিচ নহয় মানে তাতে যি প্ৰেক্টিচ হ'ব মানে সেনেকোৱা টাইপ আৰু।
অ', অ', তেনেকুৱাকে আৰু। এটা থাকিলে এটা ভাল হয় দেচোন। কিন্তু নাথাকিলেও আৰু এডজাষ্টমেটটো কৰিবই লাগিব আৰু এতিয়া।
উম, সেইটোহে মানে মানে আজিকালি মান মই কিবা এটা জব চাইছিলোঁ আৰু, তাতে কম্পিউটাৰ চাৰ্টিফিকেট বৰ্তমান ছবতে কম্পিউটাৰ চাৰটিফিকেট কিবা এখন লাগে আৰু চয় মহে হওঁক আৰু এবছৰে হওঁক কিবা এটা লাগে মানে।
অ', কম্পিটিন লাগে এইটো তাৰ মানে ৰোল আৰু এটা মানে। উম, হেতু আৰু হেনেকুৱাকে। চাৰ্টিফিকেট দিলে হে কাম টো কৰিব কৰিব
হেল্ল'?
অ'।
অ', অ', তোমাৰ আৱাজ টো অলপ সৰু-সৰুকে আহিছিলে বোলোঁ কি হ'ল।
অ', এইয়া। অলপ সেই আৰু হৈ আছে কিবা, উম।
তোমালোকৰ সেইপিনে বৰষুণ দিছে নেকি? তোমালোকৰ সিপিনে বৰষুণ দিছে নেকি?
বৰষুণ মানে ডাৱৰীয়া হৈ আছে ৰবা ৰাতিপুৱা অলপ দিছিলে পেলাইছিলে ভাবিছিলোঁ কি জুই দিয়ে নেকি কিন্তু নিদিলে চুন।
অ', আমাৰ ইপিনে পুৰা বতাহ-বতাহ জোৰকে বতাহ দিয়া ষ্টাৰ্ট কৰিছে দিব নেকি কাৰনে উৰাই লৈ যাই বৰষুণতটো।
অ', সেইটোও হ'ব পাৰে বহুত গধূলিলৈকে দিবও পাৰে দিয়াচোন কি বা হয়?
উ দিয়া তে তেনেহ'লে, মোক মায়ে ভাত খাব মাতি আছে ৰবা।
অ', দিয়া। নহলে, বাই।
অ', বাই-বাই।